হেল্ল'
অ শুনিছ নে
শুনি আছো তই
শুনিছ
উম কি কৰি আছো মই এই মাটি ৰুবলৈ যে গৈছিলো
অ
মাটি ৰুই তিনটা মানতহে আহিছো তিনিটা মান আহি পানি মই যোৱা দেৰিতো মাহত সাতটা মানত গৈছে মাহো দেৰি হলেও মাহত সাতটা মানত গৈছে তাৰপৰা মই দছটাত গৈছো দশটাাৰ বা তিট লকে ৰুইছো হলেও ৰুলো বহুতেই থাকিলো
আজি মানে বতৰ কিমান ধুনীয়া আৰু মাটি ৰুবলৈ বহুত ধুনীয়া বতৰ পালি তহঁতে
আজি আমাৰ পথাৰৰ পৰা মানুহবোৰ যোৱাই নাই গোটেইবোৰ একদম পথাৰতে আছে তিনিটা চাৰিটালৈকে
আজি নিচিনা বতৰ হলে গোটেই দিনতটো থাকিব পাৰি
নহয় আগতে মানে আহাৰত এনেকুৱাই বতৰ হয় কিন্তু আজি ালি আজি দুবছৰ তিনি দুবছৰ মান হৈছে আহাৰতে মানে যিিকেইটা যিিকেইটা ৰ'দ দি দিয়ে নহয় তোক কৈছো নহয় থাকিব নোৱাৰি আজিহে
থৰ খৰটো আনি পেলাই আহাৰত মাৰেহি
আহাৰৰ বথৰ আজেই তোহে মেইন
উম জেঠত বৰষুণ দি দি জেঠৰ মাহতটো কোনোবা দিনা ৰ'দ পালি নে
অ ত তিনিছ শনিছ নে
মাতটো ভালকৈ অহা নাই
এতিয়া শুনিছ নাই
অ এতিয়া শুনিছো
তিনটা মানত পথাৰ পৰা আহি
অ
অ গা পা ধুই গোটেই কাঁহী বাতি গা ধুই মানে কুকাৰ এটা কেৰাহী এখন বতোৱা এটা তাৰপা মাছ মাছ হেৰি জালত লাগিছিলে গৰৈ তিনটামান
অ
মাছ ভাজিলো মাহঁতক ভাত খুৱাই আকৌ মাহঁত কঠিয়া তুলিবলৈ কৈ
অ ৰোৱাই নাই মানে
ৰ এঘন্টা নহয় দেৰ ঘন্টামান ৰলেহি
অ
তিনটাত আহি মানে মাহত পাঁচটাত আকৌ গৈছে আৰু
আমাৰ দিব আৰু চাৰি দিনৰ পিছৰ পৰা বোকা
এতিয়া তহঁতৰ পানী আছে নে নে পানী নাই
এ আমাৰ ফুল পানী আছে
নন আকৌ কিি কাৰ হৈ আছে ইমান দেৰিলৈকে
আমাৰ দেউতাই কোৰমাৰি আছে লগত দুবিঘা একেলগে শুৱাই লব লাগিব যে কোৰ মাৰি তাৰ পিছত দুদিন ক কঠীয়াা তুলিব কাইলে কুৰমাৰি হৈ যাব
মানে দু বিঘা মাটি এতিয়া বৰ্তমান কুৰ মাৰি লৈছে তাৰাপৰা কুৰমাৰি কমপ্লিট হ পিছতাই দিব
অ তাৰ পিছত কোৰ মাৰি কমপ্লিট হোৱাৰ পিছত কঠিয়া তুলিব কঠীয়া হৈ গলেই মানে বোকা দিব আমাৰ আজি তোলা কঠিয় খিনি মানে আমি কাইলৈ নৰো দুদিন পালি হোৱা পিছতহে ৰু
অ হেৰি মানে একেদিনাই তুলিি পিনি একেদিনাই ৰুবলে বহুত বেয়া
বহুত বেয়া চৰক চৰক এৰুৱাব লাগে
তই যদি আজি তুলি থ কাইলে ৰুলে ভাল লাগে আকৌ বা পৰহিলে ৰুলেও ভাল লাগে কিন্তু বেছি দিন বেছি দিন হ'লেও বেয়া হয় আৰু
আমাৰ দুদিনীয়া হয় মানে ত্ৰিশ আশী তোলে নহয় দুদিনৰ ভিতৰত
উম
সেই দুদিনৰ ভিতৰত ত্ৰিশ আশি তোলে আমাৰ দুবিঘা ধুনীয়াকে হৈ যায় আৰু
তহঁতৰ কঠিয়াবোৰ নিজে তুলনা নে মানুহক লগাও
চব নিজে তোলে দেউতাই অকলে তোলে মায়ও তোলে কেতিয়াবা আমাৰ দেউতাই নিদিয়ে মানুহ লগাবলে নিদিয়ে মই এবাৰ কৈছিলো মানুহ লগ লগাই দিওঁ বুলি
তহঁতৰ ঘৰত মানুহ কিমাননো
আমাৰ পাঁচজন
কোন কোন
উ দেউেতাই নিদিয়ে আকৌ মানুহ লগাবলৈ আমাৰ মই লগোৱাৰ কথা কৈছিলো আ
বা বাা দেউতা আছে নহয়
অ আছে
দেউ তাই এনে কি কৰে ইনকাম বিলিবলে
দেউতাই ইনকাম চৰ্চ বুলি ক'লে মানে পূজাৰী তাৰপিছত তাৰপিত আৰু তোৰ সেইবোৰা বাঁহৰ বস্তু চস্তু বেছে খেতিতটো আমাৰ ইনকাম চৰ্চ নহয় খেতিটো মানে আমাৰ খাবলৈহে
হাবলে আৰু মানে মাটিকন আছে যেতিয়া কৰিবই লাগিব তেনেকুৱা হয় আৰু
অ অ আমাৰ সেইটো এনেে ইনকাম চৰ্চ বুলি ক'লে তো পাণ তামোল আছে ঘৰৰ বাৰতিয়া পান তামোল আছে
তহঁতৰ ভালেই মানে বাৰিখনো ডাঙৰ যে আকৌ যিকোনো বস্তু হয়ও আকৌ খেতি কণ আছে ভাতকেইটা খাই থ পাই চাউল কিনি দিব নালাগে মানে তাৰ পৰাা আকৌ আগৰ সেই পুখুৰী চুখুৰী আছিল তহঁতৰ মানে চন্তা তাই নাই বস্তু মানে ইমান নিকিনিলেও হৈ যায়
তেনেকে বস্তু মানে বান্দৰৰ পৰা কিনিব লাগে অ
অ এইকেইদিন ইমান গৰম নহয়
উম নকবি আৰু গৰমৰ কথা আমাৰ সেই এইকেদিন পুৰা পাণ বেচিছে দেতাই
আহ পান চান আমাক হলেওে এৰিব পাৰিবি
উম, কবি আকৌ, কবি আকৌ, আমাৰ দ টকাকে দি থাকে, গুচি দোকানত লয়তো এ আমাৰ সন্মুখৰ মানুহ ঘৰ
আমাৰ দোকান আমাৰ দ দোকানত বেচিবলৈ লাগে, আগতে আমাৰ পা চানবোৰ দিয়ে আনো বজাৰ পৰা আনো নহয় তাৰপা, আগতে আগতে পাণ চানবোৰ বিক্ৰীও হয় মানে, আমাৰ ওচৰতে যোন জোন ঘৰ মানুহে হেৰি দোকান দিছে সেই ঘৰ সেইজনী মানুহজনীয়ে মানে, আমাৰ পৰাাত ধে পাণ কিনে
অ ', এতিয়া চাগে নিজেই দি ললে-
তাইে দি ল'লে আৰু, তেহেতৰ গোটেই পৰিয়াল কি হয়হে আমাৰ পৰা পাণ কিনে
অ', মাৰ মানে, কি হয় এতিয়া গোটেই আমাৰ এই ওচৰৰ খিনি মানে, আমাৰ গাঁওৰ দুখন গাঁৱত দেউত পায় পাণ লয়
উম, সেইটো
অ', আমাৰ বাৰীৰ প্ৰাণটো মানে বহুত ভাল
তহতৰ, তহতৰ, পাণৰ পৰা মানে বহুত ভাল এটা ইনকাম হৈ থাকে হয় নাই
হয় মানে, আৰু ধৰি লওক হেৰি খোৱা দৈনন্দিন খোৱা বস্তু কেইটা কিনিবলে হয়
অ', সেইটোয়ে তহঁতৰ এনে হেৰি পাণ কেইজোপা মান আছে
এ প্ৰত্তকজোপা তামোল গছতে পান লগাই থৈছে দেতাই
এয়া গৰম বন্ধতটো এনেই কটাইছ নে, নাই কিবা কিবি কৰিছ ঘৰত
কাপোৰ কৰি আছো, মই কাপোৰো কৰি আছো তো তাৰ পিছত আকৌ মোৰ সেইবোৰ ফেচবুক ত লাগি থাকিব লাগে যে এতিয়া ৰিল এটা এডিট কৰিলো
মানে, এনেই থকাতকে কিবা এটা কৰি থাকিব লাগে হয় নাই
সেইটয়ে, আৰু ইফালে আজি বজাৰ কলো আবেলি দেউতাৰ লগত
কি বজাৰ
বজাৰে ভোলাবৰি
মানে, আম বিলাকে পঢ়ি থকা ল'ৰা ছোৱালী নহয় জানো আমাক খৰ আমাক আমাৰ খৰচটো বেছি, আমাৰ গাড়ী ভাড়া চাৰী ভাড়া সেইবোৰতে কিমান আকৌ তই ধৰ, কলেজত গৈ কিবা এটা খাবলৈও হানে চিন্তা কৰিব লাগে সেইটো কাৰণে তই আজৰি আজৰি থকা টাইমতটো কিবা এটা কৰিলে তোৰ মানে, নিজৰে লাভ হ'ব
অ', ভাত কিহে বনাইছে? ভাত বনাই আছে মায়ে
ভাত বনাবলৈ গ'লেই নে কি?
বনায়ে আছে, বতৰটো যি দেখিছ নাই বতৰৰ অৱস্থা কাৰেণ্টটো গুচি যাবলৈ হ'লে মানে খাবলৈ নোৱাৰিম আৰু
হয় বাৰু, কাৰেণ্টটো তাকে আমাৰ বিলাকৰ ঘৰত ইনভাৰ্টাৰো নাই যে
উম,
ইনভাৰ্টাৰ থকা বিলাকৰ চিন্তাই নাথাকে পইচা পাতি নাই আৰু, ইনভাৰ্টাৰ আনিব লাগে
উম বনাই আছে, তহঁতৰ বনাইছ নাই?
আমাৰ এতিয়ালৈকে নাই বনোৱা বাৰু, এই ইহঁতি পথাৰ পৰা আহিছে হেই পথাৰৰ পৰা আহি পিনি এতিয়া অকনমান গাপ পা ধুই আজৰি হৈ অকণমান শুইছে
অ', সেই পথাৰৰ পৰা আহি পেলাই, সময়ো অকমান ভাকৰ মাৰিবলৈ মন যায় নহয় মানুহৰ
লগে লগে আকৌ ভাত বনাব নোৱাৰে নহয়
উম, মই সেই ৰাতিপুৱা কঠাল এটা কাটিছিলো তাৰ পিছত গুটি খিনি শুকুৱাই থলো ভাল কেচা খাবলে নহয়, যেনিবা গৰুক দিবলে কাটিছিলো
অ, অ, তহঁতৰ ফালে এই কঁঠাল চঠাল বোৰ পাই নাই?
পাই,
আমাৰ ফালে মানে আজি নহয় আমাৰ ফালে আজি তিনি বছৰ মান হল কথা এটাও দেখিবলৈ নাই আগতে আমাৰ ঘৰত কঁঠাল দুজোপা তিনিজোপা ছিলে কিন্তু মানে আমাৰ এই কিবা কাম এটাত, হেৰি কঁঠাল কেইজোপা কাটি পেলাব লগগা হয় সেইটো কাৰণে আজি তিনি বছৰ মান হ'ল আমি কঁঠালে খাব পৰা নাই।
নিবিহি আমাৰ ঘৰৰ পৰা এটা।
অ, তহঁতৰ পৰা নিব লাগিব তহঁতৰ কেইজোপা মান আছে কথাল?
আমাৰ আছে ববহঁতৰ ঘৰত আছে তো দুজোপা ভাইটি ঘ ঘৰত এজোপা আমাৰ ঘৰত দুজোপা নে দুজোপা পা আছে।
তহঁতৰ ধঢেৰ কঠাল আছে তেতিয়া তহঁতি বেচিবগৈও পাৰ দেখোন কথাল।
আমাৰ সেইবোৰ নকৰে আৰু এনেই দি দিয়ে মানুহক।
তহঁতৰ এনে যিকোনো বস্তু নেবেচছে হয় নাই মাছ হেিয়য়া নেবেছে ক
নেবছে আমাৰ মানে কি এতিয়া মইহে কিবা কিবি এটা বেচিবলৈ দিওঁ দেউতা মানে, এ ঘৰত হৈছে বস্তুতটো ম ওচৰ মানুহক এনেই দিওঁচোনে সেই
সেইটয়ে সেইটয়ে বহুত মানুহ তেনেুৱ আছে ওচৰৰ মানুহে খাওক নেৱেছোঁ নেলাগে ত কিন্তু আমাৰ গাওখনত এইেইবোৰ নাই বাৰু আমাৰ গাওখনত অকমানি কিবা বস্তু এটা পালেও চবে বেচুকে পইচা লাগে।
আমাৰ মানে সেইটোয়ে বেচা বেলা চিষ্টেমতটো নাই। এতিয়া মানে আজিয়ে মায়ে ওচৰৰ খুৰী এ জনীক যিখিনি মানে ভাত কেৰেলা দি পঠাইছে এনেই সেয়া।
সেয়া আমাৰ ঘৰ ফালে তেনেকে এনেই কোনেও কাকো নিদিয়ে আকৌ আমিও নিদিওঁ ধৰ, আমি দিও আমাৰ মাহী ঘৰ আছে যে খোৱাহতৰ ঘৰ আছে আমাৰ জেঠাই ঘৰ ওচৰতে নাই জানো,
অ,
আমি সিহতক দি কিন্তু আমি গাঁৱ মানহ আমি তেনেকে নিদিওঁ আৰু আমাকো কোনেও নিদিয়ে।
আমাৰ দিয়ে বাৰু দেই আমাৰ স ওচৰত খুুৰী এজনী আছে মই যে কৈছিলো মোৰ লগৰ ল'ৰা এটা আছে বুলি,
অ, অ,
সিহঁতৰ ঘৰৰ পৰা কাচকল দিয়ে গাখীৰো দিয়ে। তেনেকে দি থাকে আৰু ওচৰত মানে কোনোবাই কিবা এটা কৰিলে দিয়ে আৰু। আমাৰ ওচৰত অকল মানে, অ, প্ৰত্যেকটো বস্তুতে মানে বেপাৰ কৰা মানুহ এজনীয়ে আছে আমাৰ ইয়াত,
আমাৰ ইয়াত এজনী বুলি নহয় ময়ো বেপাৰী আমাৰ চব বেপাৰী। তাৰপা আমাৰ গো গোটেই গাঁওখনে বেপাৰী কোনেওতো এনেই ধৰ দিব এনেই নিয়মটো দিব মানে, হল বুলি ধৰ হল বুলি ধৰ এগাল বস্তু দি নপঠিয়াই আৰু। মোৰ ঘত আছে তই এইগাৰ লৈ যাই।
আমাৰ সেই আবেলি দাদাই দি থৈ গ'লহি তোৰ ভেন্দ অলপমান, তাৰপিছত এতিয়া মায়ে খুৰী এজনীক দি পঠালে ভাত কেৰেলা অলপমান, সে আকৌ খুৰী এজনীয়ে মাক দি পঠালে বাও কচো কেইডাল মান।
অ, ৰামধে পালি হঁত তহঁতি।
আমাৰ তেনেকুৱাই মানে ইফৰ পৰা সিফালে সিফালৰ পৰা সিফালে চলিয়ে থাকে আমাৰ মানে মানুহবোৰে কি বেচা কথাটো মানে বুজি নাপায় বেছি খাওতো নহয় মানুহক দি খাওচোন,
তহঁতৰ তহঁতৰ মানে বিনিময় প্ৰথা যে আছিলে আগতে,
অ, সেই-সেইটো চলি আছে। আকৌ তো এতিয়া মানে বিহু চি চিজনত তো বৰা চাউল, চবৰ ঘৰতে নাথাকে আমাৰ ঘৰৰ বৰা চাউল কেইটা বহুত ভাল, তেনেকে আমাৰ চাউল বেলেগকে মানে কিনলগীয়াও নহয় ভাতৰ চাউল হ'লেও মানে সলনিকে লৈ তৰমানে এক কেজি বৰা চাউলতটো ষাঠি টকা হৈ যায় বিহুৰ সময়ত। আমাৰ নেবেচে এনেই দুই কেজি তিনি কেজি দি দিয়ে কিনা চাউল কেইটামান ৰাখি
আমাৰো, আমাৰ সি এতিয়া আমাৰ তেনেকুৱা নহয়। আমি এতিয়া আমাৰ ঘৰত ধৰ বিহু সময়ত যিকোনো বিহু সময়ত আমাৰ বৰা চাউল চব। চব এভেল-এভোল, আমি কাৰণ খেতি কৰো হয় নাই। কিন্তু এনেকুৱা মানে আমি পথাৰৰ দিনত এতিয়া বাৰিষা দিনত আমাৰ মানুহ চাৰিটাৰ কিমান কষ্ট হৈছে। তোৰ এতিয়া ধৰ মানুহ ওচৰৰ মানুহবোৰ যিমান এনেই থাকিলে আমাক জানো এগোচাত দি দিয়েগে।
তহঁতৰ চাহ-তাহো নিদিয়ে নেকি?
ক'ত চাহ দিবগে ওচৰত, এনেই ওচৰত কোনোবা ৰুই থাকিলে দিব। সেহেতলে যে সেহেতলে যদি চাহ কোনোবা ঘৰৰ মানুহে লৈ গৈছে তেতিয়া দিব। কিন্তু কি ওচৰত আমাকে বুলি চাহ তেনেকে দিবলৈ যায় নি তহঁতৰ দিয়ে গে নে কিনো?
এই আমাৰ তিনি ঘৰ চাৰি ঘৰ মানুহ আছে ওপৰত প্ৰত্যয়েকেই এদিন দূদিন চাহ খুৱায়। আমাৰ যে মাটি কাষত আছে নতুন নতুনকে বহা মানুহ কেেই ঘৰ। দুদিন এঘৰে দিলে দুদিন এঘৰে দিলে, আমাৰ ঘৰৰ পৰা দিয়া চাহৰ বদলিও সেয়া আছে ববৌয়ে দিব ভাইটিক। ঘুৰাই দিব ওচৰৰ মানুহ খিনিক ঘূৰাই দিব।
এ তেনেকুৱাত তেনেকুৱাত বহুত ভাল লাগে খেতি কৰি হয় নাই।
অ আৰু সেইকাৰণেতো চাউল কেইটা দিবলে মন যায়, এতিয়া আমাৰ ন খালে। চাউল এক কেজি এক
আমাৰ। আমাৰ ন খালে আমি তেনেকে ইমান ডাঙকে তহতৰ এতিয়া ন খালে তহতি যিমান ধৰ ডাঙৰকে পাত। অনুজ। স্থানীক হিচাপে আনুষ্ঠানিক হিচাপে আমি তেনেকে নাপাতো আমি ওচৰৰ মানুহৰ পৰা খাওঁ। সেয়য়া হৈ যায় আৰু আমি সেইটো কাৰণে বিহু বিলাকত এনেই কাৰবাক কাৰোবাক এক। কেজি দুই কেজি তেনেকে কাকো নিদিব ন কাৰণ আমাক
খাওঁতেও মানে চাউল এনেই দিয়ে চাউলৰ পৰা ধৰি পাচলি লৈকে নৰ্মদা মানুহ খিনিক
আমাৰ-এতিয়া অ', আমাৰ এতিয়া খেতি আমাৰ মানুহকেইটাৰ কিমান কষ্ট হয়, কোনোবাই এ জনো এগোচা দিবলে যায় হয় নাই। তইনো আকৌ তইনো আকৌ তোৰ চাউল তোৰ চাউল কেইটা বেলেগক কেনেকে দিব পাৰিবি?
উম'।